হেল্ল'। হেল্ল', কোৱা। শুনিছানে? শুনিছো। এনেই আছো, তুমি?
মই পাচটা খাই আছো।
অ, কিহৰ স্তুতি বনালে? হেল্ল'
আ
অ অ, নহয় ডিম চিমলি- এনেকে বনাই যে, উম উম।
নাই নাই ডিম চিন দিয়া।
আজি চাহ নাই মানে আজি পাস্তা খুৱাইছিল।
দিছে চাহ দিছে, পাঁচটাৰ লগতে চাহ-
উম, অঁ অঁ
মই এদিন ভাল খাব নাপালো, নহক মই এতিয়া তৰত ক'লো হা। মই আজি ভাত চাব নাপালো মই তলত কলো। ভাত খা নাপা- পালো বুলি, তেতিয়া কি কৈছা উ নহয় বোলে।
অঁ
ভাত পেলাই দিছো, তাৰ মানে সহতি মানে বুজ মই দেৰিকে গৈছো। তাপাছত মই তেতিয়া কলো। এটা পঁচিশলৈকে এ এটাৰ পৰা দুটাকে ভাগ থাকে ন।
হা
এটাৰ পৰা দুটালৈকে আমাৰ ভাত খোৱা টাইম।
অঁ
আগতে বাৰটাৰ পৰা এটালৈকে আছিলে, এতিয়া এটাৰ পৰা দুটা মই গৈছো তাৰ পৰা দুটালৈকে ভাত খোৱা টাইম মই এটা পঁচিছত আহিছো ভাত নাই যে কিহঁত নাই গলো।
উম
ততিয়া কৈছা এতিয়া সোনকালে বহাই দিছো দিয়া নাই।
অঁ তুমি অকলে নাপালা মেইনকে মই জানো তো।
নহয়, পিয়ম্প মিলাই নাপালে। জাসছ নাই নাপালে। ইফালে চিনিয় কিছুমানে নাপালে।
অঁ উ তাৰমানে- এইটো তোমাৰ কোনো ফালৰ পৰা কথাই নাহে মানে। কোনোবাই খাবলৈ নাপালে সময়ৰ ভিতৰত তে সিহঁতে আকৌ বনাই পেলাই দিব লাগে আচলতে। হয়
মেইনকে কি জানা এই সদায় সদায়।
অঁ
যেতিয়াবা সিহঁতক ভাত বাচি বাচি যায় ন।
অঁ
তেতিয়া সেতি ভাবে যে কমকে বনাও।
অঁ
সেই তেতিয়া সেঁতে কমকে বনাই দিয়ে, আৰু যোনদিনাখনে কমকে বনাই-
কমকে বনাওক বা যিকে বনাওক দেই যেনেকে বনাওক। সিহঁতৰ হয়তো দায়িত্ব হয়, সিহঁতে তোমালোকক ভাত খোৱাবই লাগিব। তোমালোকেতো বাহিৰত খাব নোপোৱা নহয়।
উম
স হোষ্টেলত আছা যেতিয়া তোমালোকক- খুৱাবই লাগিব, তোমালোকে পইচা দি পঢ়ি আছা তাত। খাবৰ কাৰণেও পইচা দিছা থাকিবৰ কাৰণেও পইচা দিছা। হয়টো, তেনেকা কথা নহয় এইটো, সেইটো তোমালোকে আচলতে গোচৰ দিব লাগে।
সেইটো হয় বাৰু।
আজি, আজিয়ে নহয় মই কেইবাদিনো শুনিছো তোমালোকৰ কলেজত তোমাৰ খাদ্য ভাল নহয়, পানী ভাল নহয়।
খাদ্য পানী
অ'। এতিয়া গম পাইছো যে সিহঁতে খোৱা দিয়াতো অলপ খেলি- মেলি কৰে, দিগদাৰ কৰে। ।
উ'ম।
মই প্ৰথমতে কৈছিলো তোমাক যোৱা আগতে তালৈ।
উ'ম, কিন্তু কি কৰিবা ঘৰৰ মানুহে আহিছে?
উ'ম।
যেনেকে আমৈয়ে বহুত যোৰ কৰিলে মোৰ এতিয়া আমৈ যায় নে, যদি আমৈ নহৈ যদি কোনোবা বেলেগ হোৱাহেতেন নহয়।
উ'ম।
মই একদম গালি পাৰি দিলোঁহেঁতেন।
অ'।
মই গোটেই বিছনাত পাঁচটা পৰিলে জানা নে?
অ'।
একদম জেগাই, জেগাই।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
। । এতিয়া তুমি কি কৰিছা?
মই তোমাৰ এনে তোমাৰ কাম দুটামান আছে কৰিলো।
কেনেকুৱা কাম?
তোমাৰ এই আগফাল খন গোটেই হাবি, জংঘল হৈ গৈছিলে। অকমান মানে চাফা কৰি বাট -চাত উলিয়াই দিলো।
উ'ম, আৰু
আৰু তোমাৰ এই কুৱাপাৰতো অলপ লেতেৰা হৈ আছিলে।
উ'ম।
অলপ ব্ৰাছ মাৰি পেলাই, তোমাৰ এনে বাহনি মাৰি চফা কৰি দিলো। আৰু তোমাৰ আৰু তোমাৰ এই হেৰি গা ধোৱা ঘৰলে পানী কঢ়িয়ালো।
অ'। তাৰ মানে কাম কেইটামান কৰিলা আৰু?
উ'ম, পানী ফিল্টাৰ কৰিলো।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
উ'ম।
মই কটনৰ বেট কভাৰ কেইখনমান আনিব লাগিব জানা নে?
অ, তোমাৰ গৰম দিনত কটনৰ বেড কোভাৰ লাগে।
মোৰ হাতৰ মানে এইখন এখনে আছে, কটনৰ মই তাৰ এখনে আছে জানানে? বাকী সব পলিষ্টাৰৰ।
অ'।
তাকৌ এইখনো মানে এবছৰ হ'ল ন, কিমানো টিকিব? ত মানে অলপ- অলপ ফুচিকি যোৱাৰ নিচিনা হৈ হৈ গৈছে মাজে- মাজে।
উ'ম, উ'ম। আৰু তুমি চাগে ঘনাই-ঘনাই ধুই থাকা?
অ, ঘনাই ধুও।
উম' এই ঘনাই ধুলে তাৰমানে বস্তুবোৰ ঘপককে পচিবলে আৰম্ভ কৰে।
ত নোধোৱাকে কেনেকে থাকিবা কোৱাচোন?
উম।
আৰু এতিয়া মানে কি হয় জানা নে মই অকলেই খাওঁ ন, এতিয়া মই প্ৰায় বিচনাতে খাওঁ। সেইকাৰণে মানে পৰি যায় ন, তেতিয়াওঁ নুধুৱাকে ভাল চব টাইমত নপৰে হা, উম'। চব টাইমত নপৰে হা।
অ'হ।
এতিয়া যেনেকে পৰিলে, তেনেকে পতককে কেতিয়াবা পৰি যায়।
অ।
এতিয়া মই প্ৰায় নপৰে খাওঁতে একো।
অ।
কিন্তু এনেকে কেতিয়াবা পৰি যায়।
উম-উম।
এতিয়া মেনকে মোৰ তেনেকে পৰা নাই, মোৰ হাততো পাঁচটা হাত। তুমি লাগি গ'ল, সেইকাৰণে পাঁচটা হৈ পৰিলে।
অ-অ।
মই এখন আজি পাৰিছিলোহে জানা।
অ'
ইখন ধুই এখন পাৰিছিলো।
উম!
মই পাহৰি থাকো মেনকে। এইবোৰতো অনলাইনত কটনৰ বেডছিট তেনেকে নাপায় হা। ঘৰলে গ'লে মনত পেলাই দিবাচোন, মই কিনি আনিম।
অ।
কটন-কটন চাই।
হ'ব। বিশালতে পায় যাব চাগে।
নহ'বা, দেওঁবৰীয়া বা শুকুৰবৰীয়া বজাৰত গ'লেও পাই যাবা। আৰু অকন কিনিলে ৰং-বিৰঙৰ কিনিব লাগে, তাৰমানে ঘপককে লেতেৰা হ'লেও ধৰিব
অ, অ' মই ইয়াৰ পানী কথাতো জানাই।
উম! বগা-বগা হ'লে তোমাৰ ঘপককে ধৰিব পৰা যাব।
উম!
অলপ চাই চিতি পেলাই এখন ৰং থকা এখন কিনি ল'লে ভাল আৰু তোমাৰ তেতিয়া ঘনাই ধুই নাথাকিলে ঘপককে বেয়া হৈয়ো নাযায় বিছনা চাদৰখন, পচিও নাযায়।
তই নোধোৱাকে কেনেকে থাকিব পাৰ কচোন?
নহয় অ, তুমি এতিয়া কেতিয়াবা লেতেৰা হ'ল নহয় এই অকমান টুকুৰা এটাকে পৰিলে
অ!
তেতিয়া দাগ লাগি গ'ল তুমি হৈ কণত তোমাৰ নুধুলেও হ'ব সেইটো তুমি জানা, কিন্তু বগাখনত তোমাৰ ধৰিব পাৰিলে দেখিবলে বেয়া লাগে ন।
উম!
তোমাত কেনেকুৱা যদি ৰঙীল বিচনা চাদৰ এখন তুমি পাৰি থোৱা এতিয়া হয়তো পৰিলেও তুমি তাৰ ৰংটো ধৰিব ন পৰা নাযায় ন। সেইকাণে তুমি আঁহ তাৰমা বগাখন যদি আজি লেটা হ'ল কাইলে তুমি ধুবই লাগিব।
অঁ!
কিন্তু তুমি এইখন কাইলে পাৰি পেলাই পহিলে ধুলেও হ'ব এদিন থাকি গ'ল মাজত। তেনেকে হ'লও তামানে ভাল হয় ন তোমাৰ-তোমাৰ হাত গিটাৰ কাৰণও সহ অ হেৰি হ'ল। তাততো তোমাৰ মেচিন নাই ন মেচিনত ধুব পৰা।
আৰু মোৰ বেছি চাবোন চুলে মোৰ হাতৰ চাল এৰাই৷
সেইটোৱে তেতিয়ালে চোৱা তুমি যদি ঘনাই বস্তুবিলাক ধুই থাকিবা ঘনাই যদি হাতত চাবোন লাগি থাকে৷ ঘনাই হাতটো উম হেৰি হৈ থাকিব বেয়া হৈ গৈ থাকিব।
উম! সেইটো আমা মাহীৰো জানা আমাৰ মাহিৰ হ মোৰ মেনকে হাতৰ ছালটো বহুত বেছি মানে কোমল এঁ জলকীয়াও যে জলক এতিয়া মই বহুত জ্বলা খাই দিব পাৰিম হাঁ মোৰ মুখ চুখ একো নুপুৰে।
উম!
মোৰ অকল হাত পুৰে।
উম!
আনকি অকমান জ্বলা চুলেও মোৰ হাত পুৰে কিন্তু, মোক চুখ একো নুপুৰে মো।
অ-অ
কিন্তু মানে মোৰ হাতটো পুৰে, মোৰ মানে হাতৰ ছালটো
উম
আজি দেই আজি কি হ'ল আজি হেৰি কব লগা হ'ল এঁ
আজি মানে আমাৰ শৰা পাল পৰিছিলে। আমা বেঞ্চ খনৰ আমা কলেজত সজেনে আমি হাই লো যে মোৰতো এলাৰ্জিও আছে মোৰ ফুলিও আছে সৰাপ পিছতে সেইকাৰণে মই লগে-লগে আহি গা ধইছোই ভাত খাব নগই। তাপিছত আৰু লগতে অঁহ সৰাপাল পৰিলে কে কিহ কথা কৈছিলো বাও মই। নহ তাৰ আগত এইটো কথা কিহ কাৰণে উলিয়াইছিলোঁ।
কোনটো?
অ শৰাইটো কথা।
শৰাটো কথা জানো পাই পাহৰি গলো মই।
মইও পাহৰিলো নহয়।
তোমাৰ প্ৰথম আমি হাতটো বেয়া হোৱা লেতেৰা হোৱা তোমাৰ চাবোনেদি হেৰি কৰা তাৰ পিছত তুমি এইটো উলিয়াইছিলা।
অঁ-অঁ ঠ এ জানো পাই মই পাহৰিয়ে থাকিলোঁ। কিনো কথা ক
মইয়ো পাহৰি যাওঁ মইও এনেকুৱা মানে মাথাটো মোৰ ঠিক নহয় বুইছা মোৰো মাথাটো তেনেকুৱাই মই কথাবিলাক কওঁ নহয়।
উম!
কথাবিলাক কৈ-কৈ-কৈ-কৈ মই ঘপককে পাহৰি থাকো মই কি কথা কৈ আছিলো। তামে এনেকুৱা তোমাৰ আগমুহূৰ্তত কৈছো পিছমূহৰ্ততে পাহৰিছো কথাটো কৈ আছো মানে। কথাটো পাহৰি থাকিলো অ তোমাৰ তাৰমানে ইমান মনত পেলাবলৈ চাই পেলাই আৰু মনত পেলাব উভটাব নোৱাৰো মনত পেলাবলৈ।
উম! এ মোৰ হয় মনত পেলাব চাই আছো নোৱাৰি
উম আৰু বেছি যদি তাৰমানে চেষ্টা কৰি থকা হয়। লাহে লাহে মোক খং উঠি উঠি আহি থাকে, কি আছিল কি আছ ছিলে কি আছিলে এনেকে ভাবি থকা হয় যে।
উম কিন্তু মই পিছতো ভাবি থাকি মই কি কৈ আছিলো বুলি।
অ সেইটো হয়। সেইটো চবৰে হয় অকল তোমাৰে মোৰে বুলি নহয় বহুতৰে হয় চাই গম পাইছো মই।
আজি কলেজত ফাৰিলো মেলিলো। অ মই কি ক'ম বুলি কৈছিলো জানা।
কি
হাতটো মোৰ ইমান কোমল তাৰপিছত মানে সাৰিলো যে। আজি ফাৰিব লগা হোৱাৰ কাৰণে বেঞ্চ দাঙিব লগা হৈছিলে।
অ
অ মিলাই ম মই মেলি বেঞ্চ ডাঙিছিলো বেঞ্চ ডঙা পিছত মোৰ গোটেই হাতটো ৰঙা হৈ গৈছে। একদম দুয়োটা হাত
অ
সেইটো মানে তেজ উলাও উলাও হৈ গৈছে মানে ইমানে বেছি ৰঙা হৈছে আৰু বিষাইছেও।
অ
কিন্তু পমিলা একো হোৱা নাই।
অ কাম কৰি থাকে চাগে আগতে পুৰা টান টান কাম
একেবাৰে নকৰে এইটো ৰুমৰ পৰা ৰুমলৈ হাৰে